হেল্ল' হেল্ল' অ কি খবৰ? ভাল।
অ ভালেই।
ভালনে, অ কি কৰি আছ?
এ এনেই, আ-আছোঁ দে। একোৱা নাই এতিয়া দোকানত আহি পেলাই এনেই আজৰি হৈ বহি আছোঁ।
অ খোৱা বোৱা কৰিলি?
খোৱা বোৱা কোৱা নাই।
হব।
চাব মায়ে বনালে এ মায়ে বনালে আহি পাইছোহে যে অলপ লাহে লাহে খাম ৰাতিপুৱা ৰুটি খালো।
অ ছোৱালীহঁতৰ স্কুলৰ পৰীক্ষা শেষ হ'ল।
অ পৰীক্ষা শেষ।
অ অ।
উম।
তাকে ভাত কিহে বনাইছে?
ভাত বৰালি মাছ আনিলে। বৰালি মাছ আকৌ বিলাহীয়ে আলুৱে বনাইছে।
আহ মাছৰ আজি।
অ মাছ বৰালি মাছ।
হেৰি তহঁতৰ হেৰি খাই ন এই হাত লাগি থাকিলে তেনেকে মাছ। হয়।
উম হাত লাগি থাকিলে মাছ চাছ হয় যায় মায়ে মানে পালা নাই যে পালিলেহে ফল মূল খাই থাকিব লাগে ভাত খাব নোৱাৰে।
অ তেনেকুৱা বোলে অ শুনিছো মানুহে তেনেকে কয় যে আজি টো তিনদিন হলে আজি পৰা আজি পৰা পায় নেকি খাবলে যিখিনিয়ে মানে মানে আৰু।
উম কালিৰ পা খাব। কালি কালি ৰাতিপা খব আৰু আজি মানে হেৰি কৰি বৰ স কৰিব।
আজি কিবা লঘুণ অ কাইলে ন আমাৰ ফালে আকৌ হেৰি আমাৰ এনেই পাচ পাঁচ দিন মানে আৰু পাচদিনৰ দিনা চোৱাটো খেদাই আৰু।
উম আমাৰো চোৱাটো তেনেকে পাচ দিনতে সদায় বাৰ অ যোনে পালে মানে সিহঁতে হেৰি কৰে ফল মূল খাই থাকে ভাত পানী নাখায়ও চাউলৰ অৱস্থা নাখায় ফল মূল খাই থাকে আৰু।
এ এইটো তেনেকুৱা কি আছে নো। এইটো অনধৰা নোৱাৰা হোৱা নিচিনা হে ন দেৱীও নোৱাৰাই হয়, সেইটো কাৰণে মোৰ মতেতো এইটো ইমান নিয়ম এক বাতৰা নাই ধৰিব নালাগে কাৰণ তাতেতো পূজাৰী সকলে গৈচোন পূজা কৰিয়ে আছে বাহিৰত। তেল
সেইটোয়ে, হেৰিহে মেইন মন্দিৰভাগে বন্ধ থাকে।
বন্ধ থাকে কাৰণ তেখেত তেখেত অ' তেখেতে ধৰা হেৰি সেই কাৰণেহে তেখেতেও তেনেকুৱা এটা হয় কাৰণেহে। বন্ধ থাকে বাকীটো পূজাৰীসকলে তাতো ধ্যানত বহিয়ে আছে, যিখিন নিয়ে ধ্যান কৰি আছে।
এইখিনি সময়তহে আকৌ ধ্যান কৰিলে বোলে। বহুত দূৰ দূৰ পৰা আহে হেইটোৱে। অ' বসুমতী ছোৱা হোৱা বুলি কয় আৰু। বসুমতী ছোৱা হোৱা মাটি খান্দিব নালাগে কিবা এনেকুৱা কয় যে কিন্তু, মাহঁতে আগতে আমাৰ আইতা থাকোঁতে পালিছিলে অ'। এতিয়াও, সেই অলপ অলপকে মানি আছে আগৰ নিয়ম নাই আৰু।
আগৰ মানুহেটো কয় বোলে মাটি খান্দিলে, মাটিৰ পৰা তেজ ওলাই যায় বুলি কয়।
অ' অ'।
ন আকৌ ভূমিকম্প আহিলে কয় নহয় ভূমিকম্পত বোলে মাছ একেবাৰে মাটি ফাটি মাছ ওলাই যায়। সেইটো আছিলে সত্য যুগ আমি যি টো বস্তু আমাক বেলেগে কোৱাহে শুনিছোঁ, সঁচা-মিছা কিমান আমি সেইটোও নাজানো ন। শুনিছোঁহে আৰু মানুহৰ মুখৰ কথা। কিন্তু এইটো মই ভাবো এইটো খোৱা-বোৱাটো কৰিব পাৰে। আমাৰ কিন্তু খায় আছোঁ মাছ-চাছ খায় আছোঁ কিছুমান মানুহে নাখায়। সেইদিনাখন বৌ এ জনি ঘৰলৈ গৈছিলোঁ মানে বৌজনীয়ে ক'লে যে কৈছে আমি নাখাও মাছ মাংস এনেকে ক'লে নিৰামিষটো খাওঁ আৰু।
উম।
মই বোলো আমাৰ আকৌ মা হ'তে একাদশী অমাৱস্যা তেনেক নাখায়।
অ' আমাৰ মা হ'তেও নাখায়। অ' অমাবস্যা এইটো মানে কি হয় এইটো আমতি আমতি ষাঠটো মানে পাঁচ দিনলৈ যিটো পালে সেইটো মানে যিসকলে পালে এই বয়সস্থ মানুহ খিনিয়ে পালে যে সিহঁতে তেওঁলোক এ ভাত পানী নাখায় চাউলৰ বস্তুটো মানে নাখায় এইকেইদিন ফল-মূল যি খায় আৰু গাখীৰ খায় ফল-মূল মানে গোটেইখিনি খায় পেলাই থাকে।
তেনেকুৱাকে হ'লে কিছুমানে কয় সিহঁতৰ কি কয় চাফ চাবোন চুব নাপায় তেনেকে
উম নোচোৱে নেকি আমাৰ আইতাহঁত থাকোতে পালিছিলে। আইতাহঁত থাকোঁতে পালিছিলে এতিয়া মাহঁতে নাপালে।
কিছুমান জেগাত কিন্তু এতিয়াও আছে মই এইফালে মানুহ এবাৰ পাইছোঁ ছিলো এই এ মৰিগাঁও মৰিগাঁওৰে আৰু মানে পাইছিলোঁ মানুহ ঘৰ কিবা নোৱাৰা হ'লে চাবোন-তাবোন নোচোৱে। মই ভাবো নোৱাৰা হ'লে যিমান পাৰে মানুহ চাফ চিকুণকে থাকিব লাগে। লাগে ন।
চাবোনটো মানে কিয় নোচোৱে মই এবাৰ পঢ়িছিলো মানে লিখনি এটাত আছিলে নোৱাৰা হ'লে মানে আমাৰ স্ক্ৰীন টো এনে পাতল হৈ যায় মানে ছালটো খুব কোমল হৈ যায় যে আমাৰ ভিতৰৰ হেৰিটো কোমল হৈ যায় যে সেইকাৰণে। চাবোনটো কঢ়া নহয় জানো? চাবোন-তাবোন সেইখিনি সময়ত মানে ছালটোত লগাব নালাগে। স্কিনৰ প্ৰব্লেম হ'ব পাৰে বা ভিতৰি সেই কাৰণে চাবোন ন লগাই। আমাৰ যেতিয়া বডিটো নোৱাৰে নহয় বেয়া, নাপাই বুলি কৈ পেলাই থৈ দিয়া এতিয়া আমি চোৱা বুলি ক'লে আমি যিকোনো বস্তু এটা নুচো।
নুচো উম
আমাৰ, আমাৰ বডিটো সেইখিনি সময়ত ৰেষ্টৰ প্ৰয়োজন। ৰেষ্টৰ কাৰণেহে সেইটো হয় কিন্তু আমাৰ এতিয়া চোৱা বুলি ক'লে যে নোচোবে। সেইকাৰণে আৰু এতিয়া চাবোন-তাবোন সেইটো কাৰণে লগাম আৰু কিছুমান
চাবোনটোত খাৰ থাকে ন' খাৰ থাকিলে আমাৰ হেৰিতটো আৰু নষ্ট বেয়া কৰিব
চাবোন চেম্পু কিয় নলগাই আমাৰ সেইটো সময়ত মানে যেতিয়া এতিয়া চাপ, এইটো চাপ চলি থাকে তে এতিয়া সেইটো সময়ত খুব কোমল হৈ যায় ন আমাৰ বডিটো, যিকোনো বেমাৰে এটেক কৰিব পাৰে। সেইটো কাৰণে আমি এক্সট্ৰাকে থাকো আমি সেইটো কাৰণে বেলেগকে থাকো। যিকোনো বেমাৰ, সংক্ৰমণ যে সেইকাৰণে আৰু সেইকাৰণে চাবোন চাবোন দাবোন টো নোচোৱেই আৰু মাহঁতে আগতে হেয়া চুবই নিদিয়ে এতিয়াৰ পৰা আমি সদায় ধোৱা সদায় কোৱা আমিও কৰিব নালাগে কিন্তু এই চাবোন কন নল'লে গাটো কেনেকে ধুম।
গাতটো ভাল নালাগে, সেইটোয়ে কথা আৰু গাটো ধোৱা নিচিনা নালাগে ন' আৰু মানে কি হয় আমি এ আমি এতিয়া উম, ধৰ কাপোৰ কানি খিনিতো ধুবই লাগিব। আমি সদায় এযোৰ কাপোৰে আমি পিন্ধি থাকিব নোৱাৰো। আমি চ চাফাকে থাকিব লাগে।
হা চাফাকেই ধুই লও।
উম, সেইটো কাৰণে এতিয়া নিজৰ কাপোৰ খিনিনো বেলেগ কোণে ধুই দিব। নিজেইটো ধুব লাগিব ন, ছাৰ্ফটোতো, চাবোনটোতো চুবই লাগিব। তেনেকুৱা ধৰণৰ কথা আৰু।
উম। কোনটো সেইটোতো চাফ সেইখিনি সময়ত যিমান চাফ-চিকুণ ছোৱালী। দুইজনী।
স্কুল গ'ল ন, সৰু জনী কিমান পালেগে এইবাৰ।
ওৱান
অহ' তাই ক্লাছ ওৱান পালেগে, অহ' ডাঙৰজনী?
ছেকচন।
অহ' তাই ছেভেন পালেগে, ডাঙৰ হৈছে আৰু ন ডাঙৰজনী হেৰি তুলনি চাগে হ'ল ন? তুলনি হ'ল বোলো ডাঙৰ জনী। অ' সৰুতেই হৈছে ন তাই।
উম, ন বছৰ তিনিমাহ তেতিয়া উম। তাই বিয়া হওঁতে ন বছৰ তিনিমাহে আছিলে।
বেছি সৰুতে হৈছে ন, আচলতে হেৰি সেইটো তাই স্বাস্থ্য পাতিটো ভাল যে আৰু তেজটো ভাল, তেজ পানী ভাল থাকিলে কেতিয়াবা সোনকালে হৈ যায়।
উম।
আগৰ আগৰ দিনৰ ম আগৰ দিনত উম অহ সেইটো এটা কাৰণ তাইৰ।
তাই মানে সেইবিলাক এক্সাৰচাইজ বিলাক তেতিয়া পৰা কৰি কন্টিনিউ কৰিছিল যে বডিটো পুৰা হেৰি হৈ থাকে মানে উম, উম।
ভালে হৈছে, ভালে হৈছে ন, কিবাহত নহয় কিবাহত এনেই ব্যস্ত কৰি ৰাখিব লাগে। কিবা এখন ব্যস্ত কৰি ৰাখিব লাগে, তেতিয়া মানে আৰু ব্যায়াম চিয়াম কৰিলে শৰীৰটোৰ কাৰণেও ভাল। কিয় এতিয়া নোযোৱা হ'ল নেকি?
যায় এতিয়া তাই ব্লেক বেল্ট দান পালে যে ব্লেক বেল্ট ত এতিয়া চেৰিমনী আছে হেৰি তাৰিখে টুৱেণ্টি এইটত। আঠাইশ তাৰিখে হেৰি আছে। এইটো এয়া মৰিগাঁও হেৰিতে কামাক্ষি এটাত আছে নহয়। কামাক্ষিতে ওপৰতে এটা পাৰ্ট আছে নহয় এইফালে বাৰ্থডে চেলিব্ৰেড কৰিব পাৰি কিবা কিবি প্ৰ'গ্ৰাম পাতিব পাৰি অ' তাতে হ'ব বোলে। এজন আকৌ হেৰিৰ পৰা আহিব নহয় জাপ
এইটো যে তাই যে এতিয়া হেৰি বেলডাল পালে যে তাইক কিবা দিবনে? কিবা তাইৰ মানে ক'ৰ পৰা পাইছে তেখেত লোকে কিবা
অ' তেহঁতে মানে হেৰি কৰিব এতিয়া ট্ৰেইনিং কৰাইহে বেল্ট একজাম দিলে তাতে পাছ কৰিলে। একজাম হোৱাৰ পিছত এতিয়া মানে চেৰিমনটো পাতিব তাই যে ব্লেক বেল্ট পালে মানে যিমান বেল্ট বেল্ট কেইবাডালো আছে
আছে অ'।
বেল্টৰ একজাম দি দি এতিয়া মানে তাই ব্লেক টোৱে টান আৰু শেষ হয়। ন ব্লেক বেল্ট অ' শেষ আৰু এইটো মানে প্ৰথম ষ্টেজ টো শেষ হৈছে আৰু। ব্লেক বেল্ট পালে যেতিয়া তাই মানে অকনমান লেবেল টো পাৰ কৰি লে আৰু কিন্তু ব্লেক বেল্টৰ আকৌ তাই যদি দিব বিচাৰে ব্লেক বেল্ট টুৱেলভ লৈ থাকে মাষ্টাৰ ডিগ্ৰী মানে অ' প্ৰথম মানে ব্লেক বেল্ট ডাল তাই চব বেল্ট লৈ হ'ল নহয় ফাৰ্ষ্ট এইবিলাক। দান ক্ৰেডিং বুলি কয় এইটো। এইটো মানে বেল্ট দান ব্লেকডাল পালো, তাৰপিছত যদি ব্লেক ওৱান ব্লেক টু এনেকে থাকে।
অ'। মানে এইটো এটা এটা এটা হেৰি আৰু এইটো পাৰ হৈ সেইটো সেইটো পাৰ হয় সেইটো মানে এ স্কুলৰ যেনেকে ক্লাছ বোৰ
উম অ' তেনেকুৱাই যে চব চব ক্ষেত্ৰতে এটা এটা মানে হেৰি থাকে ন টেস্ট পৰীক্ষা থাকে নহয়। বছৰেকীয়া তাই এইটো হ'ল সাত বছৰীয়া কৰ্চ। তাই এতিয়া সাত উম সাত, আঠ বেছিয়ে হয় নেকি? মানে তাই যিমান কৰিব বিচাৰে তাই কৰি থাকিব পাৰিব। তথাপিও এতিয়া ডান গ্ৰেডিং হিচাপে ব্লেক বেল্ট এইডাল ল'বই লাগিব মানে তেতিয়াহে কিবা এটা মানে চাৰ্টিফিকেটখন কামত দিব হয় নে নহয়?
পিছত আকৌ সিহঁতে এতিয়া ধৰ এ ষ্টেট লেভেলত খেলিবলৈ গ'লে এতিয়া পাৰিব নে নোৱাৰিব এইডালটো
পাৰিব পাৰিব পাৰিব। তাই যেতিয়ালৈ মন কৰে তেতিয়ালৈ তাই খেলি থাকিব তাই এতিয়া ধৰি ল এতিয়া ডিষ্ট্ৰিক লেভেলত হৈ যাব।
অহ' অ'
তাৰপিছত তাই তাত খেলিব পাৰে, আগতে তাই ষ্টেটলৈ গৈছিলেতো এবাৰ। নে এবাৰ নেছনেল গৈছিলে।
আহ
এবাৰ হেৰি হৈছিলে তাতে চেক্ নহল আৰু প্ৰথমতে ডিষ্ট্ৰিকত খেলিব লাগে। ডিচতিকট যদি পজিচন পায় তাৰ পিছত ষ্টেটত, ষ্টেটত পোৱাৰ পিছত নৰ্থ ইষ্ট নৰ্থ ইষ্টৰ পৰা নেচনেল। ইণ্টাৰনেচনেল তেনেকে যাব পাৰে আৰু। তাই নেচনেললৈ খেলিছিল গৈ।
আহ আহ আহ আহ কথা উম, বা হেৰিত ঠিক আছে ন
অহ'
হেল্ল' অ', ঠিক আছে দিয়া এতিয়া অলপ পিছত পাতিম আৰু হা মই এই মানুহ ছোৱালী এজনী আহিছে, কথা পাতি লওঁ হা অ' অ'